হেল্ল'
হেল্ল' নমস্কাৰ।
নমস্কাৰ।
অ আপুনি ব্যস্ত আছে নেকি বৰ্ত
নাই মই এ ব্যস্ত নাই বৰ্তমান
অ ঠিক আছে বাৰু আপুনি যদি বস্ত নাই আপোনাৰ অকমান বহুমূলীয়াব সময় লব বিচাৰিছোঁ। আপোনাৰ কিবা অসুবিধা হ'ব।
নাই আপুনি নিশ্চয় লব পাৰে
ঠিক আছে বাৰু মই আপোনাৰ লগত অলপ অ নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অলপ আলোচনা কৰিব বিচাৰি ছিলো। বা আপোনাৰ পৰা অকনমান জানিব বিচাৰিছিলোঁ আপুনি জনাত কিবা অসুবিধা হ'ব নেকি
নাই নাই মই জনাতো অসুবিধা নহয় মই যিখিনি জ্ঞাত আপোনাক জনাই দিব বিচাৰো।
ঠিক আছে বাৰু মই এগবাঢ়ো
হয়
উম আপুনি নাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কি ভাবেনো কিমান প্ৰয়োজন বুলি ভাবে। আপুনি অকমান মোক চমুকৈ কবচোন
হয় হয় হয় নাৰীসকল শিক্ষিত। হোৱাত মানে মইতো ভাবো বহুত বেছিয়ে প্ৰয়োজন অ নাৰী শিক্ষা হৈছে ছোৱালী শিক্ষা ছোৱালীবোৰে এদিন মাতৃ হ'ব বা সমাজত আহ এ এগৰাকী সু শিক্ষিত নাৰী হিচাপে যেতিয়া মানে। অ হ'ব তেতিয়া মানে না ছোৱালী গৰাকীয়ে প্ৰথমতে পৰিয়ালটোক শিক্ষিত কৰিব পাৰিব। আৰু পৰিয়ালে পৰিয়ালটো শিক্ষিত হোৱাৰ পিছত সমাজ এখন শিক্ষিত হব আৰু সমাজত ডাঙৰ ডাঙৰ ভাল ভাল কামবোৰ নাৰীয়ে এগৰাকী
নাৰীয়ে কৰিব পাৰিব ঠিক আছে অ। ভাল লাগিলে জানি অ নাৰী শিক্ষাৰ লগত শিশুসকলৰ কেনেকুৱা কেনেকুৱা ধৰণে জড়িত আছে ক'বচোন শিশুকল কেনেুৱা ধৰণৰ লাভালাভ হব
হয় নাৰী শিক্ষাৰ পৰা শিশুসকলৰ বহুত বেছি লাভালাভ হব কাৰণ। শিশু এজনক কেৱল মাক মাতৃগৰাকীৰ লগত শিশু এজন বেছিকৈ থাকে। অ দেউতাকৰ লগত খুব কম সময় থাকে। দেখা যায় মাতৃ হওঁক বা আইতাক হওঁক শিশুসকল তেওঁলোকৰ লগত। বেছি সময় থাকে শিশুক আহ যেতিয়া যত্ন লব হয় হয় যিহেতু ঘৰত থাকে শিশুক শিশুৰ সম্পূৰ্ণ যত্ন মাতৃ গৰাকীয়ে লয়। যেতিয়া মাতৃগৰাকীয়ে লয় মাতৃ। গৰাকী যেতিয়া শিক্ষিত হব শিশুজনক কেনেদৰে যত্ন লব লাগে,। কেনেদৰে শিক্ষিত কৰিব লাগে, কেনেকুৱা ধৰণৰ পদ্ধতিত এম শিশু গৰাকীক শিক্ষা দিব পাৰিব শিশু গৰাকী কি কি পদ্ধতি কি লাইনত নিব সেই সকলোবোৰ মাতৃগৰাকীয়ে কৰে গতিকে মাতৃ। তৃ শিক্ষাত মানে শিশু শিশুৰ ওপৰত মানে যথে ষ্টপূৰ্ণ ভূমিকা আছে
হয় অ জানিব পাৰি ভালে লাগিলে অ হয় ম মাতৃ সকল শিক্ষিত হ'লে শিশুসকলো শিক্ষিত হ'ব। আৰু আমাৰ শিশুসকল শিক্ষিত হলে আমাৰ সমাজখনো হয় হয় উন্নতিৰ পথাৰ আগবাঢ়ি যাব নাৰীসকল শিক শিক্ষিত হোৱাৰ বাবে আমাৰ কি কি সুবিধা হৈছে অকমান ক'ব পাৰিবনে সুবিধাৰ বিষয়ে
হয় হয় নাৰী শিক্ষিতা হোৱাৰ ফলত এ বহুতো বেছি সুবিধা হৈছে। মানে সমাজৰ উন্নয়ন আহ বিশেষকে পৰিয়ালৰ ক্ষে যিটো উন্নত কৰিব পাৰিব নাৰী এগৰাকী শিক্ষিত হলে আহ লগত তে নাৰী এগৰাকীয়ে যেতিয়া শিক্ষিত হব অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হব পাৰিব। অ যাৰ ফলত ঘৰখনৰ ইনকাম চৰ্চটো যিটো মানে আই আইটো বৃদ্ধি হব অহ হয়। হয় হয় মানে এখন ঘৰ বিশেষ কৈ পুৰুষসকলে আগতে মানে অ অ নাৰী যিহেতু আগৰ ৰক্ষণাবেক্ষণ দিয়া দেখা গৈছে যেতিয়া নাৰী এগৰাকী শিক্ষিত হব মানে ঘৰখনৰ পুৰুষজন অকনমান হলেও সকাহ পাব মানে তেওঁলোকৰ যিটো আৰ্থিক সমস্যাই দেখা দিয়ে হয় সমস্যাটো আৰ্থিক সহায় কৰিব পাৰিব আৰ্থিক সমস্যাটো যথেষ্ট কমি যাব লগতে ঘৰখনত কমি গলে সমাজখনত কমি গলে আমাৰ দেশখন উন্নতৰ পথত আগবাঢ়িব।
নাৰীসকল যদি শিক্ষিত হয় যদি উন্নয়নমূলক কামত নিয়োজিত হয় বা আৰ্থিকভাৱে যদি নিয়জিত হয় আৰ্থিক অ লাভান্বিতৰ ক্ষেত্ৰতে তেতিয়াহলে ধৰক আমাৰ সমাজৰ যিকোনো কামতে নাৰী সকলে আগ ভাগ ল'ব পাৰিব
লব পাৰিব অন্ধবিশ্বাস ধৰি লওক আমাৰ মানে আগৰ পৰা কিছু মান মানে যেতিয়া নাৰীবোৰ শিক্ষিত নাছিল অ সমাজত অন্ধবিশ্বাস কুসংস্কাৰৰ মানে বহুত বেছি বাঢ়ি গৈছিল এইবোৰ যেতিয়া নাৰী এগৰাকী শিক্ষিত হব। হৈছিলে সেইবোৰ সকলোবোৰ নাৰীয়ে ভুগিব অন্ধবিশ্বাস কু সংস্কাৰ ৰ আৰু এটা সময়ত সতীদাস প্ৰথাও আছিল। এ সেইবোৰ বেছি ভাগ মানে আমাৰ নাৰী বিলাকে ভুগিব লাগিছিল যে তেতিয়া মানে নাৰীবোৰ শিক্ষিত হ'ল বা আৰু বেছি আগলৈ বেছি শিক্ষিত হ'ব তেতিয়া মানে এই এই অন্ধবিশ্বাস কুসং স্কাৰৰ ওপৰত মাত মাতিব পাৰিব তেওঁলোকে হয় হয় আৰু ন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব।
হয় এ এতিয়া আপুনি ঠিকে কৈছে অন্ধবিশ্বাস কুসংস্কাৰৰ কথা কওঁতে মই আৰু এটা কথা মনলৈ আহিলে, দাসত্বৰ বিষয়ে বা দাসত্বৰ কথা আপুনি জানে বা অন্যায় বিৰুদ্ধে বিৰোধিতা কৰিব নাৰি সকলে তেতিয়া পাৰিব যিটোৱে শিক্ষিত হলে তাৰ বিষয়ে অকমান কবচোন দাসত্ব যিহেতু নাৰীসকলে বহুতো বলি হয়।
হয় হয় মানে যেতিয়া নাৰীবোৰ শিক্ষিত ন হব তেতিয়া মানে এই সমস্যাবোৰ নাৰীয়ে ভুগিয়ে থাকিব লাগিব। আৰু যদি শিক্ষিত হ'ব তাৰ বিৰুদ্ধে মাত মাতিব সমাজত ওলাই আহিব যেতিয়া এটা দাসত্ব প্ৰথা চলিব তাৰ ওপৰত যেতিয়া এজন দুজন গোটেই সমাজ গোটেই সমাজৰ নাৰীবোৰ ওলাই সি মাত মাতি তেতিয়া সি ড সত বথাই কেতিয়াও থাকিব নোৱাৰে। নাৰীবোৰে যেতিয়া ন্যায়ৰ বাবে মাত মাতি ব তেতিয়া দাহত্ব প্রথা নিজে নিজেই নোহোৱা হ'ব। তাৰ বাবে শিক্ষা লাগিব নাৰীবোৰক শিক্ষিত কৰিব লাগিব।
প্ৰথমতে এক নম্বৰতে শিক্ষটোয়ে লাগিব।
শিক্ষাতোৱে লাগিব প্ৰথম কথা হৈছে নাৰী শিক্ষা সৰ্বাংগীন উন্নতিৰ মূলটোৱে হৈছে নাৰী।
নাৰী শিক্ষা বা হয় হয়। কাৰণ সমাজৰ মানে ভালৰ হৈকে বা ন্যায়ৰ হৈকে নিব লাগিলে আমাৰ মেইন চাবি কাঠি
হৈছে নাৰী শিক্ষা নাৰী শিক নাৰী হাততেই আছে পৰুষ এগৰাকী যদি শিক্ষিত হয় কেৱল এজন ব্যক্তিয়ে শিক্ষিত হয়। যদি নাৰীয়ে এগৰাকী শিক্ষিত হয়
গোটেই সমাজ খনেই শিকো মুখ খনৰে উন্নতি হব হয়, অ ঠিকে আছে আৰ্থিকভাৱেও কেনেধৰণে লাভৱান্বিত হয় সেই বিষয়েও আপুনি ক'লে বাৰু ভালেই লাগিলে স্বাস্থ্যৰ বিষয়ে অলপ ক'বচোন স্বাস্থ্য যতন কেনেকে লব পাৰিব শিক্ষিত হলে এগৰাকী নাৰীয়ে
হয় অ মানে স্বাস্থ্যৰ যত্ন নাৰী এগৰাকীয়ে ল'ব পাৰে শিক্ষিত হলে অ বিশেষকে সৰু ল'ৰা ছোৱালী বিলাকক মাক মাকে চাই আৰু আমি হস্পিতালবোৰটো দেখা পাওঁ মানে যিবোৰ এ নাৰ্ছ আছে তেওঁ বেছিভাগ মহিলাই আৰু তেওঁলোকে মানে আৰু যদি আমি শিক্ষা গ্ৰহণ কৰো ভালদৰে আমি তেনেকুৱা কাম বোৰ কৰিবলৈ পাৰিম আমি সমাজৰ যি যিবোৰ শিশুক মানে কেনেদৰে সুস্বাস্থ্যৱান কৰি ৰাখিব লাগে, আমি কেনেদৰে কি খাদ্য খুৱাব লাগে, পুষ্টিকৰ খাদ্য কেনে খুৱাব লাগে সেইবোৰ মানে আমি নাৰী বিলাকৰ হাততে সেইবোৰ থাকিব আৰু যেতিয়া নাৰীবোৰ শিক্ষিত হ'ব হব, হয় নাৰীবোৰে কৰে শিক্ষিত হলে স্বাস্থ্যৰ বিশেষকে বহুত খিনিয়ে প্ৰভাৱ পৰিব শিশু এগৰাকীক বেমাৰ বেমাৰত নপৰিব যেতিয়া মাতৃগৰাকী শিক্ষিত হয় কেনেধৰণৰ খাদ্য কেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখিব লাগে ঘৰখন সেইটো মহিলাগৰাকী কিয়ে জানে
হয় সেইটোৰ ফলত আমাৰ স্বাস্থ্যৰ প্ৰতি উন্নত হব স্বাস্থ্য দিশ উন্নত হ'ব আৰু লগতে যিটো আপুনি অৰ্থনীতিৰ কথা কৈছে বা আৰ্থিক স্বাৱলম্বিতাৰ কথা কৈছে ঠিক একেই আৰু মই সমসাময়িক ভাৱে আৰু এটা প্ৰশ্ন মুখলৈ আহিছে যে নাৰীসকল যদি শিক্ষিত হয় বা আৰ্থিকভাৱে উন্নয়ন কৰে বা উন্নত হয় তেতিয়া সমাজৰ লগতে ৰাষ্ট্ৰৰো ৰাষ্ট্ৰখনো উন্নয়ন হ'ব বা উন্ন ন্নত হব। ৰাষ্ট্ৰখন কেনেধৰণে উ উন্নয়ন হব ক'বচোন অকমান হয় আপুনি শুনি আছে
তেখেতৰ কৰ্মৰ জৰিয়তে হওঁক
হয়
হেল্ল' অ শুনি আছে ন হয় মানে যিমান বেছি শিক্ষা লাভ কৰিব সিমানেই তেওঁ ওপৰলৈ উ যাব পাৰিব তেওঁ কৰ্ম ভাল ভাল আ কৰ্ম কৰিব পাৰিব ধৰি লওঁক এ এ চিকি সৱ হ'ব পাৰিব বা ভাল শিক্ষক হ'ব পাৰিব তেনেদৰে মানে গোটেই দেশখনত নাৰী এগৰাকীয়ে ভূমিকা ল'ব পাৰে।
মানে পুৰুষৰ সম সাময়িকভাৱে
সমসাময়িক ভাৱে সকলো সকলো ফালতে পাৰিব।
হয় আৰু এটা অ এইটো মই নাৰী বুলি নকওঁ বোলে সকলো ব্যক্তিৰক্ষেত্ৰতে কৈছো আৰ্থিকভাৱে উন্নত উন্নয়ন হলে বা আৰ্থিকভাৱে যদি স্বাৱলম্বী হয়। নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰে বুলি ভাবেনে আপুনি?
হয় নিশ্চয় পাৰে এগৰাকী ব্যক্তি আ পুৰুষ হওঁক মহিলাই হওঁক যেতিয়া আৰ্থিকভাৱে তেখেতে স্বাৱলম্বী হ'ব নিজৰ দায়িত্ব লোৱাৰ উপৰিও তেখেতে এটা সিদ্ধান্ত লোৱাৰ তেখেত এটা নিজৰ অ মানে সাহস থাকিব মনত।
হয় হয় অ নিজৰ ওপৰত হয় নিজৰ ওপৰত নিজে নিৰ্ভৰ কৰি চলিব পাৰিব।
সিদ্ধান্তবোৰ নিজে ল'ব পাৰিব কি কাম কৰা উচিত কি কাম কৰা উচিত নহয় হাতত যেতিয়া ধন থাকিব আৰু ভাল ভাল কাম কৰাৰ কাৰণে তেখেতে আগবাঢ়িও যাব পাৰিব। মনটো আগবাঢ়ি যাব যেতিয়া হাতত মানে ধন থাকিব ন
হয় হয় হয় এতিয়া অহ। নাৰীৰ শিক্ষাতো প্ৰয়োজনীয়তা অশেষ বেছি। কিন্তু বৰ্তমান আমাৰ দেশত বা আমাৰ ৰাজ জত নাৰীসকল শিক্ষিত বুলি ভাবেনে আপুনি নে এতিয়াও অশিক্ষিত হৈ আছে বুলি ভাবে আপুনি?
আগৰ তুলনাত মই শিক্ষিত হৈছে বুলি ভাবো তথাপিও আৰু কিছুমান এনেকুৱা ঠাই আছে য'ত এতিয়াও বহুত নাৰী বা বহুত মহিলা ঘৰৰ পৰা ওলাই আহিব নোৱাৰে ঘৰৰ পৰা ঘৰত বন্দী কৰি ৰাখে। ছোৱালীবোৰক বদনাম হোৱাৰ ভয়ত বা হয়। সেই বস্তু বোৰ এতিয়াও কিছুমান ঠাইত হৈ আছে আৰু সেইটোৰ বি যে আমি যিখিনি মানে এতিয়াও বৰ্তমান যিখিনি শিক্ষিত মহিলা আছে ওলাই আহিব লাগে আৰু সেই সেই ঠাইবোৰ উন্নত কৰাত অহ অৰিহণা যোগাব লাগে আৰু সেইটো হয়তো নিশ্চয় মহিলাসকলেও কৰিব পাৰিব।
হয় অ মহিলাসকলে একগোট খাই যদি সকলো সমাজৰ ভাল চিন্তা কৰে বা সকলো নাৰীৰ বিষয়ে ভাল চিন্তা কৰে অ হিত চিন্তা নকৰে সেই এতিয়া সকলো নাৰীৰে মানে কি হব। আগবাঢ়ি যোৱাত সহায় হ'ব আৰু সকলো না নাৰী আগবাঢ়ি গ'লে কি ঘৰখনো আগবাঢ়ি যাব। ঘৰৰ লগতে দেশখনো আগবাঢ়ি যাব হয়। হয় আমি মানে কি মানসিকতা বোৰ চেঞ্জ কৰিব লাগিল।
আমি এতিয়া মানসিকতাবোৰ সলনি কৰা মানে প্ৰয়োজন হৈ পৰিছে। এ বিশেষকৈ হয়। সেইটো সেইটো নহয়। সেইটো নহয় এতিয়া মহিলা মানে কি মহিলা পিছ পৰি থাকিলে আজি আজিৰ যুগত নচলিব বিশেষ কে মহিলাবোৰ ওলাই আহিব লাগে শিক্ষিত শিক্ষা লব লাগে। তা তাৰ উপৰিও মানে শিক্ষা লৈ কিনে ঘৰত বহি থকা কথাটো নহয় শিক্ষা লৈ আগবাঢ়ি যাব লাগে। উম পুৰুষৰ লগত সমানে সমানেই আগবাঢ়ি যোৱাটো বৰ্তমান সময়ত নাৰীৰ উচিত।
হয় অ ঠিক আছে। সেইখিনি কথা বাৰু জানি মোৰ ভাল লাগে তাৰ লগতে এনেকুৱা আপোনাৰ ভাৱ হয় নে যে আগৰ নাৰী সকলেও বহুতো কৰ্মৰত আছিল বহুত কাম কৰিছিল। ঘৰুৱা কাম বহুত ধান জৰাৰ পৰা ধান চালাৰ পৰা অহ বোৰ কৰে নাৰীসকলে বহুত কৰিছিল।
শাৰীৰিক শ্ৰম যথেষ্ট কৰিছিল কিন্তু শিক্ষা শিক্ষা লোৱা নাছিল।
শিক্ষা
আগৰ পৰাই বৰ্তমান নহয় হয়, হয় আগৰ পৰাই নাৰীসকলে এ সমাজ এখন আগবাঢ়ি যোৱাত সহায় হৈ আহিছে, কিন্তু সেই সেই মানে চিষ্টেমটো বেলেগ আছিল ধৰি লওক তেওঁলোকে যথেষ্ট শাৰীৰিক শ্ৰম কৰিয়ে মানে আগবঢ়াই নিছিল কিন্তু বৰ্তমান সময়ত শাৰীৰিক শ্ৰমৰ লগতে অ হয় দেৰি হৈছিলে কিন্তু যেতিয়া শিক্ষা থাকিব ন উন্নত পদ্ধতিত তেওঁলোকে কাম কৰিব পাৰিব
হয় এতিয়া উন্নত হোৱাৰ বাবে কম সময়ৰ ভিতৰত ভিতৰতে বহুতো কাম কৰিব পৰা হৈ গিছে এ যিহেতু এতিয়া ধৰক আগৰ দিনৰ মানুহে কেনেকে কাম কৰিছিল খোজকাঢ়ি গৈছিল খোজকাঢ়ি যোৱাতে সেই এ এখন ঠাইৰ এখন ঠাইলৈ যিমান টাইম বা যিমান সময় নষ্ট হৈছিল এতিয়া হয়তো দুচকীয়া বা চাৰিচুকীয়া বাহনত গ'লে তাতকে আগতে যাব পাৰে
এইখিনিও আচলতে শিক্ষাৰ পৰাই আহিছে বুলি ক'ব লাগিব যেতিয়া মানুহৰ জ্ঞান বৃদ্ধি দি হৈছে তেতিয়ে উম চকা আৱিষ্কাৰ হৈছে বা আহ। আমাৰ শাৰীৰিক শ্ৰমৰ। এ মানে কষ্টতটো হ্ৰাস পাই গৈছে।
অ আপোনাৰ বাৰু এইখিনি জানিব পাৰে অতি ধন্যবাদ।
হয় মোৰো ভাল লাগিল আপোনাৰ মানে।